আৰু ইমান ভালতে ইমান এটা ভাল নহয় ৰ'বা।
কি হ'ল আৰু, কিবা বেমাৰ চেমাৰ নাই কিবা গা চা ভাল নহয়?
মানে হেকে অলপ গাঁহটো ভাল নহয় তোমাৰ, দ্বল দুৰ্বল-দুৰ্বল লাগি আছে।
খানা-খানা ভালকে ধৰে খোৱা নাই নেকি তুমি?
ন এইকেইদিন অলপ কষ্ট কাম চলি আছে ন অলপ ঘৰত? ঘৰত কাম বোৰ কৰাই আছোঁ। কৰি আছোঁ মানে তোমাৰ ঘৰতটো বনাই আছে আমাৰ।
আচ্ছা।
এ তোমাৰ মানে আমাৰ কি হৈছিল আগতে তোমাৰ, অকল তোমাৰ মানে চাদটো ঢালিছিল আৰু তোমাৰ তলত এ তোমাৰ যে বিল্ডিঙৰ তলত যে বনাই একদম বেচটো দিয়ে, কি কয় এইটো? ভেটি যে, ভেটি বনাইছিল।
অ', ভে
পলাইগেটাইদি। পিলাৰটো বনাই কিনে ওপৰখিনি বনালাক, কিন্তু তোমাৰ ওৱাল কেইটা গাথা নাছিল ওৱাল তাৰে ওৱালৰ জাগাত টিঙি দি মান পইচা পোৱা নাছিল ন, টিঙি দি অকল লেপ বনাইছিলোঁ।
উ
তাৰপিছত এতিয়া, এয়া কি হৈছে আমি তাৰছত আমি তৰ বেলেগ ফাল বেলেগ ওপৰত আছিলোঁ, তাৰ পৰাতে আহিলোঁ টিঙত ঘৰতে, টিঙৰ ঘৰত পৰা এতিয়া পইচা অলপ হৈছে কাৰণে ৱালবোৰ গঠিলোঁ। তাৰে কানে তোমাৰ বস্তু ডাঙে-ডাঙি পাই পিনে কৰা এই বাপ ৰে বাপ ইমান খৰচ, ইমান কষ্ট।
মোটামুটি এটা বিল্ডিং বা অটলকে বনওঁতে কিমান টকা মান যায় তোমাৰ? তুমিয়েতো বনাইছা, জানাই চাগে?
মই ক'বৰো তোমাৰ এইটো কিমান জাগা, কিমান তালা বনাবা তুমি সেইটো উপৰত কথা। কিমান ডাঙৰ বিলদিঙ বনাবা এইটোৰ উপৰত কথা মানে, তুমি যদি দু বিঘাত বনোৱা বা দুই আ আধা বিঘাত বনোৱা সেইটোৰ ওপৰ লৈ কথা আছে। মাত মাটিৰাৰ এৰিয়া কিমান, কিমান বনাবা? আৰু সেই হিচাপে তুমি-তোমাৰ খৰচাটো পৰিব।
নাই মই মানে এটা বনাম বুলি ভাবি, তিনি তলীয়া অতটালিকা এটা বনাম বুলি ভাবি আছিলোঁ। ততে সামগ্ৰী বোৰ এইটো তোমাৰ চিমেণ্ট, বালি, উম পাথৰ সেইবোৰ লৈ কিনে মই ভাবিছোঁ মাটি চাতি বিলাক লৈ কিনে মই ধৰিছোঁ তোমাৰ ধৰা উম ত্ৰিশ হেটো পাৰে চল্লিশ মান লাগিব নেকি নে তাৰ বেছ বেছি লাগে?
মাটি কিমান তোমাৰ?
মতি তোমাৰ আধা বিঘা।
আধা বিঘা? আধা বিঘা হ'লে, উম
হ'ব তোমাৰ সিমানেই লাগিব। বিছ মানতে হৈ যাব লাগে, আউ তিছ তিছ বিশ বিশ মান হ'ব লাগে তোমাৰ। গম নাপাও এতিয়া, দাম পিছে নহয় তোমাৰ চিমেণ্টৰে ধৰি লোৱা, গিত্তিত ধৰি লোৱা, বালিৰ আৰু তোমাৰ এতিয়া হাজিৰা বহুত বাঢ়িছে তোমাৰ মিস্ত্ৰীবোৰৰ। আগৰ তোমাৰ কিমান আছিল?
মই চাইছিলোঁ মোৰ ঘৰ এটা বনাইছে মানে খুৰা এজনে, আগতে তোমাৰ পাঁচ আম হাজিৰা দিছিলোঁ মেইন মিষ্টাৰিক। তেতিয়া চাৰে আঠশকে লাগে আৰু তোমাৰ জোগালী বোৰৰ মোটামুটি চাৰে পাঁচশ কে লাগে আগতে মই চাৰিশ দিছিলোঁ। এ চাৰে পাঁচশকে লাগে। দাম বোৰ বাঢ়িছে বহুত বাঢ়িছে এতিয়া দামটো।
কাম নহয়। কিবা কাম হ'লো। তুমি খালে ইটা-ইটা দাঙাই দিবতি ইমান লবই তোমাৰ।
সেইটোয়েটো। সেইকাৰণে ঘৰ চৰ বনালে মানেও বৰ ডাঙৰ কথা হৈছে কিন্তু পইচা চইচা মিলোৱাৰ কথাটো।
উম।
কাৰণ এতিয়া দামবোৰো বাঢ়িছে ন চ'ব বস্তুৰে? এতিয়া দত তুমি, মই সেইকাৰণে ভাবি আছোঁ মই সেইবোৰ দোকান এটা দিওঁ নেকি? এই চিমেণ্ট, বালি, গীতি এইবিলাকৰ দোকান এটা দিও নেকি? ভালে হ'ব ন এইবোৰ কাৰণ মানুহে এতিয়া যিহেতু বৰটালিকা সেইবোৰ বনাই আছে।
অ', দিব পাৰা এতিয়া তোমাৰ যিহেতু আমাৰ গুৱাহাটীত চহৰত তোমাৰ কনষ্ট্ৰাক্যনৰ কাম মানে বহুত বাঢ়ি গৈছে তোমাৰ, এতিয়া তুমি যদি সেইবোৰৰ দোকান গোদাম এটা খুলি দিয়া চিমেণ্টৰে, বালিৰে আৰু গিটিৰে। ভালেখিনি তোমাৰ প-পইচা এ হ'ব।
আৰু দোকানটো খোলোতে মই কিমান মান যাব? মই ভাবিছোঁ কিমান পৰিব পৰা কৰোতে পঞ্চাশ মান ধৰিছোঁ আৰু মই।
ইমান নাযায় তোমাৰ। তমাৰ মাল-মাল তুমি দহ লাখৰ কিনিলা তুমি যদি দোকান দিয়ে তাৰে লৈ লব পাৰা নহ'লে ভাড়া হিচাপে তোমাৰ মাহত ত্ৰিছ, চল্লিছ হাজাৰ টকা পৰিব। মোটামুটি দ পাঁচ, দছত হৈ যাব লাগে বিছত হৈ যাব লাগে তোমাৰ।
কিন্তু ভালেচোন। মোৰ পইচা কমেই লাগিব। মোৰ পইচা ইমান নালাগে মই যিমান ভাবিছিলো। ভালে হ'ব কৰ সোনকালে কৰিব পাৰিম মই কামটো।
খালি তুমি এতিয়া কণ-কণ্ট্ৰেক্ট পোৱাটো টান পাবা। কাৰণ মানুহ বহুত আছে ন। বহুত মানুহে এইটো বিজনেছ তোমাৰ বাণিজ্যতে আছে ন। সেইবাবে তোমাৰ বহুত বহুত কম কমে মানে কন্ট্ৰেক্টবোৰ পায় আৰু।
মাতটো মাজে মাজে কাটি কাটি আহিছে কিয়? মাতটো মাজে মাজে কাটি কাট, নাই ম শুনা পাই আছো, কিন্তু মাজ মাজ কাটি কাটি আহি কিবা নেটৱকৰ ইছ্যু ছাগে ন?
হ'ব পাৰে, হ'ব পাৰে।
সেইটো কাৰণে চাগে। আৰু মই ভাবি আছিলো ৰবাত মই কৰবাত ফুৰিবলৈ যাম। এতিয়া গৰমো পৰিছে ন। ইমান গৰমত মই থাকিব পৰা নাই যে আমাৰ ঘৰতে বাৰু বৰষুণো দিছে আমাৰ ইয়াতে। পুৱা বৰষুণে আছিল বাৰু, কিন্তু কেতিয়াবা তাৰমানে ইমান ৰ'দ উঠে, কিন্তু এতিয়া ৰ'দ উঠিছে আৰু আকৌ। ৰাতিপুৱাই বৰষুণ দৌ-দৌৰকে বৰষুণ দিলে আৰু এতিয়া পুৰা ৰ'দ উঠছে। সেইকাৰণে ভাবি আছোঁ গৰমত যেন ক'বাত ঠাণ্ডা ফুৰিবলৈ যাওঁ। ক'ত গ'লে ভাল হ'ব লাডাখৰ চাইডে বা কাশ্মীৰৰ ফালে গলে ভাল হ'ব নেকি?
কাশ্মীৰত যাব পাৰা তুমি। কাশ্মীৰত তোমাৰ এতিয়া বতৰটো বৰ ভাল হৈ আছে। আৰু তোমাৰ তাতে
সেইটোৱে ভাবি আছো।
এতিয়া আগত দৰে তোমাৰ সেয়াও নাই নহয়। কষ্ট নাই ইমান যাব লাগা, ইমান ভয় নাই। যাব পাৰা তুমি।
যাব লাগিব তাতে মই সেইখিনি ভাবি আছো যাম বুলি। তুমি যাবা নেকি মোৰ লগত?
নহয় অলপ মানে মই ভাবি আছো তোমাক কথা এটা সুধিব আছিলো। তোমাৰ এই কি কয় এয়া
এই মানে মোক বেংকৰ পৰা এটা হম লন লাগিছিল। তুমি গম পোৱা নে কোনোবা চিনাকি আছে বেংকত ক'বাত?
বেংকৰ চিনাকিটো আছে। কাৰণ মোৰ ককা এজনে কাম কৰিছিলে তাতে।
এনে কিমান কিমান ডকুমেণ্ট লাগিব তোমাৰ যদি মই হম লন ল'ব যাওঁ? কি কি
হম লন ল'ব গলে তুমি মানে ঘৰ বনোৱাৰ কাৰণে নে কি? তোমাৰ ঘৰ বনোৱা কাৰ তোমাক তো মেইন যাৰ নামত বনাবা আৰু
দুখন চাৰ্ট, এখান চাৰ্ট হৈ গৈছে আৰু এখন চাৰ্ট ঢালিব লা
মানে তুমি ধৰচোন হমলনৰ ডকমেন্সখিনি লাগিব ন মুঠতে? যিখিনি ঘৰৰ কাৰণে তুমি যিহেতু লনটো ল'বা। ত সেইখিনি ডকমেঞ্চে লাগিব তোমাৰ যেনেকুৱা হয়, তোমাৰ তোমাৰ আ আধাৰ কাৰ্ড এটা লাগিব। এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড এটা লাগিব। ঠিকনা আৰু তাৰ পিছত তোমাৰ ফটো এক কপি বা দুকপি মান লাগিব। তাৰ পিছত ধৰা তোমাৰ এড্ৰেছ প্ৰুফ বা আইডেটিুফটো আধাৰ কাৰ্ডে হৈ গল ধৰাচোন তোমাৰ তাৰপিত পেন কাৰ্ড এটা লাগিব। কাৰণ লোন দিব ন? ত লোনটো তোমাৰ কোনটো একাউন্টত দিব? সেইটো মানে পেন কাৰ্ডৰ লগত লিংক কৰাব লাগে এইটো পেন কাৰ্ড লাগিব। তাৰ ভিতৰত তোমাৰ যদি তুমি চাকৰিয়াল মানুহ হয় তেন্তে তোমাৰ তিনি মাহৰ ধৰা তোমাৰ চাকৰিয়ালৰ শ্লিপ এটা থাকে ন, চেলেৰী শ্লিপ বুলি যিটো কয়? সেইটো লাগিব, তুমি চাকৰিয়াল মানুহ নে কি বে ব্যৱসায় মানুহ? এ সেইটো থাকে নে আৰু
মই চাকৰি কৰি আছো। তোমাৰ এ অইল কম অ, তোমাৰ পেনট্ৰ
অ', কাৰণ তোমাৰ আৰু ব্যৱসায় হলে তোমাৰ আ ইনকাম টেক্স টো ৰিটাৰ্ণ টো ফিল কৰে ন এইটো ফৰ্ম ফিক্সিং টো লাগিব তোমাৰ। ছয় মাহৰ বেংক ষ্টেটমেণ্টটো লাগিব আকৌ। আৰু তুমি যদি নিজা কিবা যদি কৰি আছা, তেন্তে তোমাৰ আ তিনি চাৰি যিটো বছৰ আছে ন সেইটো তোমাৰ মোটামুটি চাগে ইনকাম টে ৰিাৰ্টোও লাগে। হয় তেনেকুৱা লাগে তোমাৰ যদি নিজা ববীয়া কে কিবাযদি কৰি আছা তুমি। আৰু তোমাৰ, আৰু তোমাৰ প্ৰপাৰ্টি কাগজ বিলাক লাগিব কাৰণ প্ৰপাৰ্টি যিটো প্ৰপাৰ্টি তোমা লোন দিব হোম লোন, ত সেইটো প্ৰপাৰ্ট কি তোমাৰ চে চেল এগ্ৰিমেন্ট লাগিব তুমি মাটি কি কিনিছা নে নাই। তোমাৰ নামত আ আচলতে আছে নে নাই সেইবোৰো লাগিব। তাৰ পিছত তোমাৰ ক'ব গ'লে তোমাৰ এটা তেখেতে কিবা এটা চাৰ্জ কৰে আৰু। ফি সেইবোৰক কাৰণেটো সেইটো এটা দিব লাগিব। মোটামুটি তোমাৰ বেংকতটো চাইকিনে কোনটো বেংকত কৰা? মোৰ মতেতো তোমাৰ এইচ ডি এফ চি বা তোমাৰ হেৰিত এছ বি এ কৰিলে ভাল। কাৰণ মোৰ তেহে ভালজৰ চিনাকি আছে মোৰ।
মানে মই সিদিনা গৈছিলোঁ হাঁ তোমাৰ, ষ্টেট বে তোমাৰ ষ্টেট বেংকত গৈছিলোঁ তোমাৰ। এছ বি আই। ত' ক'লো হেয়াতেও যায় কেনে ক এইকাণে ডকুমেনবোৰ কথা কিন্তু তোমাৰ ইনটেৰেষ্ট ল'ব সিহঁতে বাৰ পাৰ্চেণ্ট না তেৰ পাচেনটিছ পোন্ধ পাৰ্চেণ্ট পোন্ধৰ মিনি ইণ্টেষ্ট লয়। এইটোত
হয় ইনডেষ্টটো বেছি লয় হয় ইনডেচটো লয় ল। ইণ্টেছটো নোলোৱাও নহয় ইণ্টেছটো লয়।
এনে কৈছে তোমাৰ তিনি চদি তুমি পাঁচ বছৰ ল'ব পাৰা চাৰি বছৰো কৰিব পাৰা।
মই ভাবি চাইছোঁ অলপ এতিয়া লোণ টো লৈ কেনে যদি কৰি লওঁ সোনকালে হৈ যাব বস্তু কামটো লাহে-লাহে মই মাৰি থাকিম।
অন সেটো কৰিলে ভালে হয় কিন্তু তোমাৰ যি নিজ ববিয়াকে পইচা কিয়া আছেটো লোনতটো মোৰ মতেতো কম লোৱাই ভাল, কাৰণ লোনটোটো ইণ্টেৰেছো দি থাকিব লাগিব ন বেছিকে। কাৰণ তোমাৰ ইনট্ৰেষ্ট তো তোমাৰ চোৱা যিখিনি পইচা দিছা, সেইটোৰ ওপৰত নালাগে তুমি যিখিনি পইচা দিয়া মানে সেইটোৰ ওপৰতে লাগিব। ত তুমাৰ যদি কিছুমান পইছা তুমি কমকে লোণ ল'ব পাৰা তেন্তে তুমি কমকে লোণ লৈ তুমি সনকালে দিব পাৰিবা পইচাটো সোনকালে দিল তোমাৰ বেছি পইচাটো থাকে কম-কমকে যাই থাকিব এইটো।
তে সেইটোয়ে কৰিম নি? চাও ৰবা পইচাত তোমাৰ জমাটো হোৱা নাই এতিয়া আৰু। আগাইছে চাও ৰচোন মই একবাৰ আৰু কেইটামান বেংকত যড়িত অলপ বাৰ মানত যদি হ'ব পাৰে তুমি মানে তুমি খুৰাডন খুৰাজনৰ নম্বৰ দিয়িচোন কিমান।
এ ঠিক আছে দিয়া। ঠিক আছে দিয়া। ককাই
আৰুত লোন আছে নেকি, এনে তুমি লোন লৈ থৈছা নেকি আগতে?
হয় মই ইজুকেশ্যনৰ কাৰণে, পঢ়া শুনাৰ কাৰণে লোন লৈছিলোঁ মই। তাতে ইমান বেছি ৰ' নালাগে, ইনিট্ৰেষ্টটো।
হয় নেকি?
হয় আৰু তোমাৰ হেৰি তাতে তুমি হেৰিও কৰিব পাৰা তুমি লোন টো লৈ কিনে সিনি পইচা তুমি পঢ়া শুতা কা কাৰণে তাৰপিছত তুমি এটা ৰেকাৰিং ঘৰটো থোৱা বা তুমি হেৰি কৰি থলা তুমি এ কি বুলি কয় এইতো চিচমেটিক কিযে এচ আই পি? চিচমেটিক ইলেভেন কয় আৰু পৰিকল্পনা ভাৱে তুমি পইচাটো নিয়োগ কৰা। সেইবোৰ সংস্থা আছে সেইবোৰ সংস্থা তুমি পইচাটো নিয়োগ কৰি তোমাৰ বাঢ়ি থাকিব। মাহে-মাহে, ব-বছৰে-বছৰে তেনেকুৱা যিটো পদ্ধতি থাকে তেখেতৰ। তে হেণেকৈ পইচা বাঢ়ি থাকিব আৰু।
ঠিক আছে দিয়া, মই চাম দিয়া, তোমাক মই ভাল লাগিল।
দিয়া ঠিক আছে দিয়া। তোমাৰ লগত কথা পাতি ম ভালে লাগিল দিয়া।
অ'।